কি কৰি আছ অ শুনিছো ি
অ এ এতিয়া মানে হেৰি খাই আছো মানে হেৰি বনালো যে চাহ অলপ বনাই পেলাই
অ অ মইহে চাহ বনালো চুজি বনালো এ আছো এ চুজি বনাইছো হেল্ল অ চুৰজি বনাই পেলাই খাই উঠিছো আক ল'ৰাটোকো জলপান অকণমান খোৱালো অ খাই পেলায় ঘৰতো সাৰি আছো
অ মই আকৌ হেৰি বনালো চুজি দি ই ইডলি বনালো চুজি দি ইডলি বনালো বোলো আজি অহ
অ কেনেকে বনালি?
চুজিয়ে আ আৰু অটছ অ আক অটছ যে অটছ থাকে তহঁতৰ ঘৰত আছে ন অটছ আৰু ইডলি দুইটা মিক্স কৰি পেলাই অ অটছে ইডলিয়ে মিক্স কৰি পেলাই অ তাৰ পৰা আহে মিক্সিত। পিচি পেলাই মানে অ এ ধুনীয়াকে ঘুটি লৈছো আৰু। নিমখ অকমান দি উম ত তাত মানে ধনীয়া ধনিয়া চনিয়া চব দিব পাৰ হা হা। চব দিব পাৰি গাজৰ চাজৰ। দি পেলাই ঘুটি লৈছো ধুনীয়াকে অলপ সময় থৈ দিছো নহয়।
আহ।
থৈ পেলাই মানে তাৰ পিছত বেকিং পাউদাৰ অকন দিছো আৰু পোন্ধৰ বিশ মিনিট মানৰ পিছত আ। উম বনোৱা আগতা দেখ পাউদাৰকণ দি আকৌ ঘুটি লৈ পেলাই তাৰ পৰাা ইডলি বাচনত যাই ইডলিত হেৰি কৰি বনাইচো আৰু। ধুনীয়া হৈছে খাবলৈ। অহ-অহ ষ্টেনত দি দিছো যে। অহ বনাই চাবি তাৰ পা নাৰিকলৰ চাটনি বনাই লৈছো তাৰ লগত।
নাৰিকলৰ চাটনিটো মই নেজানো। কেনেকে বনাইনো?
টো হেৰি নাৰিকলটো কাটি কৰু অ সৰু সৰুকে মিহি কৰি। তাৰ পা তাত নহৰু আদা। কেচা জলকীয়া দি দিবি। তাৰ পৰা আকৌ হেৰি দিবি। দৈ অলপ দি দিলে বহুত ধুনীয়া লাগে, ধনীয়া পাত দিবি দৈ দিবি। পদিনা থাকিলে পদিনা মানু দিবি। অ দিপেলাই মিক্স পিচি দিবি আৰু নিমখ অকণ দি ইমান ধুনীয়া লাগে নহয়। খাবলৈ, নাৰিকলৰ চাটনি বহুত ধুনীয়া লাগে।
তেনেকে বনাই পেলাই হেৰি কৰিম এই হেৰি সেইদি খাম ইয়া ঢৌচা যে।
ধোচা অ ধোচা লগতে খাই বেছিকে ধোচা, ইডলি লগতে। খাই এইটো চাটনি। অ ধোচাটো বনাইএ তই হয়, অহ তই যে এইবাৰ অহ অ ছোৱালীয়ে ভাল পায় আৰু খাই।
চাহ তেনেকে মা বাগে মাটি মাহ যে, মাটিমাহতে তিয়াই থৈ পেলাই যে অকমান গেলাই থব লাগে। অহ-অহ বগা জো আমি খলাত টো দিওঁ আৰু কোলাটো দিলেও হ'ব।
অহ-অহ
ম তাপিছতে সেই তিয়াই পেলাই তাত সেই তিয়াই পেলাই হেৰি, চাউল কেইটামান দি তিয়াই থৈ দিওঁ নহয় এদিন। তাপিছতে তিয়াই থৈ পেলাই তাপাছত, তাৰ পিছদিনাখন এনেকে মিক্সিত তে গুৰা কৰি লৈ পেলাই আকৌ এনেকে এদিন থৈ দিব লাগে। তেতিয়া মানে টেঙা-টেঙা ভাবটো আহিলে, তেতিয়া মানে বেছি খাই ভাল লাগে। মানে কি, অ' টেঙা-টেঙা ত ত তাৰ সেই এদিন সেনেকে গেলাই থৈ পেলাই পিছদিনাখন, তে এ খনত তেল অকনমান দি পেলাই নে, সেয়া হেতাখনে এনেকে দি এনেকে বহলাই দিব লাগে আও কে ধুনীয়া পাতল হৈ যায় ন হা, তাপিছত পাতল হৈ যোৱাৰ পিছত লুটিয়াই দিব লাগে আও খাবলৈ টেষ্টি হয় তেতিয়া তাৰপিছত, সেই তালগত চাটনি হ'ব লাগে। মই আকৌ বুটৰ-বুট তাৰপিছত অ' নাইকলৰ ছাট কিন্তু বনাই আব নাজানো যে? সেইটোকাৰণে মানে মই কি-ক, মই ইয়া বুট তাৰপিছতে এয়া ম- মছলা কন্দৈ, তাৰপিছত নৰসিংহ হয় এনেকে দি চাটনি অকণ বনাও। অ' সেইকনৰ লগত খাও, তেতিয়া খাবলে মানে টেষ্ট কি হয় সেই পিঠাটো? স্কুলৰ ল'ৰা-ছোৱালীক টিফিনতো দিব পাৰি। টিফিনত দিবলৈও ভাল এইটো ৰেচিপি। অ'। অ' ই
দিবি দিবি তেনেকেই দিবি। তেল-চেল নাই যে ল'ৰা-ছোৱালীৰ খাবলৈ ভাল, সেইবিলাক বস্তুয়ে খুৱাব লাগে। পুৰি দিয়াতকৈ, পৰঠা দিয়াতকৈ। অ'। অ' ভালো লাগে আকৌ। মই সেই তাকে ময়ো তেনেকে বনাও কেতিয়াবা। উম, তাত আলু সোমাই দিওঁ মছলা-ধোচা বনাই দি আলু দি পেলাই ভিতৰত ভাল লাগে খাই, এতিয়া অ' এলাহত তে নবনাও, পিচি কৰি থাকিব লাগে বোলো, হে যোৱা। অ' অ' পিনত বনাবই লাগে যে। অ', অ'।
আলু পৰঠাও এনেকে ত দিওঁ। খাবলৈ
অ', অ'-অ'-অ'। অ' - অ'।
আলুখিনি বইল কৰি লওঁ। লৈ পেলাই তাত তে ধুনীয়াকে বাকলিটো গুচাই পিয়াজ দিওঁ। তাৰ পিছতে এয়া ধনিয়া গুৰি অকন দিওঁ। তাৰ পিছত সেয়া গুৰি অকন দি, দি পেলাই ধুনীয়াকে সেইখিনি গিলাচ এটা দি সানি লওঁ নহয়। অকমান ভাজি